হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ হয় ইন্দ্ৰ শুনা পাইছা
হয় শুনা পাইছো।
অ কি খবৰ তোমাৰ।
আছো ভালে আপোনাৰ।
অ ভালে আছো দিয়া এই মৈয়। মানে এ যোৱ কালিনে পৰহি তোমাৰ এটা খবৰ শুনা পালো তোমাৰ মাৰ বোলে গা বেয়া হস্পিতালত নিচিলা বুলি শুনা পাইছিলো।
হয় হস্পিতেলত নিছিলো মই। উ কি কব। মানে তেনেকুৱা একো হোৱা নাই মানে এতিয়া আপুনি গম পাই যে আমাৰ অসমত কিমান প্ৰদূৰ্ষন হৈ আছে।
হয় হয়।
প্ৰদূৰষণৰ কাৰণে মানে উশাহ নিশাহ লোৱাত অলপ মানে কষ্ট হৈছে মাৰ চ' মেডিকেলত লৈ গলো লৈ যোৱাৰ পিছত তাতে আপোনাৰ মানে ক'লে যে বায়ু প্ৰদূৰষণনৰৰ কাৰণে অহে উখা উশান নিশাহ লোৱাত অলপ। প্ৰব্লেম হৈছে। মানে বহুত মানে আমাৰ এৰিয়া খিনিত আমাৰ। ওচৰৰ এইখিনি প্ৰদূষণ বহুত বাঢ়ি গৈছে। আগত কেত।
অ' তাতেতো, তোমাৰ কিবা উ ওচৰতে কিবা এটা তোমাৰ কোম্প পানী এটা আছিলে নহয়,
কোম্পানীৰ খোলি আছে আপোনাক তাতে উম ওচৰত বস্তু বিলাক তে মানে যোনবিলাক ধৰা দি বহুত প্ৰদূষণ হয়। প্ৰদিপ।
অ হয় হয় হয় সেইয়া। ওচৰ মানে মানুহৰ ঘৰৰ ওচৰত সেই কোম্পানী বা ফেক্টৰীবোৰ থাকে। কে যিবিলাক। তোমাৰ সেই আ কিছুমান ধৰা সেইয়া টায়াৰ বনোৱা হওক, বা সেই চিন্টেক্স বোৰ বনোৱা, প্লাষ্টিকৰ বস্তু বনোৱা যিবোৰ ফেক্টৰি ফেক্টৰী থাকে সেই সেই সেই ফেক্টৰীসমূহে বহুত প্ৰদূষণ কৰে তো, বায়ু প্ৰদূষণ বহুত হয়। আৰু সেই ওচৰত থাকিব। নোৱাৰি কিবা এটা দুৰ্গন্ধ এটা আহে।
হয়। আৰু যোনবিলাক প্লাষ্টিক মানে জলোৱা হয় প্লাষ্টিক জলোৱাৰ যোনবিলাক প্ৰদূৰ্ষ মানে হয়, সেইবিলাকো বহুত বেয়া হৈছে এতিয়া আপুনি মানে ওচৰত থাকিবৈ নোৱাৰে। এনেকুৱা মানে উ, বায়ু প্ৰদূষণ হ, হব ধৰিছে
ডক্টৰে কি ক'লে? মানে এতিয়া ঘৰত আছে হস্পিতালতে আছে।
আজি হ'ল ঘৰতে আছে, দুদিন মান হ'ল, আনিছো মেডিকেলৰ পৰা। এতিয়া ঘৰত ৰেষ্ট ল'ব দিছে। অলপ বাই। এ' বতাহ মানে হাৱা ল'ব মানা কৰিছে অলপ এতিয়া। এতিয়া মানে আপোনাৰ বায়ু প্ৰদূষণটো ইমান উট। তপ্ত হৈছে। আপুনি বাহিৰতো যাব নোৱাৰা হৈছে,
হয়, হয় নোৱাৰি অ', বাহিৰত ওলাবই নোৱাৰি। গাড়ী মটৰৰ ধোঁৱা। আৰু, তোমাৰ আমাৰো ইয়াতে বা ওচৰতে দু-দুখনমান আছে, কোম্পানী আছে। সেই প্লাষ্টিকৰ আ টেক্স বনোৱা হওঁক বা, সেই ট্ৰায়াৰ বন বনাই টায়াৰ বোৰ যে এই গাড়ীৰ চকাবোৰ সেইবিলাকে বনোৱা হয়। এ বে ইমান বেয়া গোন্ধ ওলাই আৰু। কিবা সিহঁতে জ্বলাব লগা হয়, সেই বনোৱাৰ কাৰণে সেই যেতিয়া জ্বলাই পুৰা ক'লা ধুৱা। আকাশ পুৰা ক'লা হৈ যায়, সেই ধোঁৱাইৰে।
হয়, সেই ধোঁৱাটো আপোনাৰ এনে দেখাত কিন্তু মানে নোহোৱা হৈ যায়। বাত সেই ধোঁৱাবিলাক চব মানে চবৰে ঘৰে ঘৰে যায় মানে। ত, সেইবিলাক আ সেনেকোৱা যায় কিনে চবৰে মানে
হয়, সেই উশাহ নিশাহত অ', উশাহ নিশাহত অ', সমস্যা হয় বহুত। সমস্যা হয়, এই প্ৰদূষণে মানে অ' উৎপাত কৰি পেলাইছে দেই। তোমাৰ আহ আ বায়ুয়ে প্ৰদূষণ হওঁক বা পানীয়ে প্ৰদূষণ হওঁক। হা, আৰু তোমাৰ মইও এ শুন তোমালোকৰো উচ ওচৰৰ আ সেই এ, কুৱাতটো কাৰোয়ে নাই? হে দমকলৰ পানীয়ে
হয়, আজি বহুত বছৰৰ পৰা মানে দমকলৰ পানী ব্যৱহাৰ কৰি আছো।
হয়, হয় আৰু দম- দমকলৰ পানী তোমাৰটো অ'। আইৰন বোৰ ওলাই নহ? হেইকাৰণে বা সেই পানী আৰু তুমি উত উতলাই ফিল্টাৰ কৰি, তাৰ পিছতহে খাব লাগে। নহলেতো এনে দমকলৰ পানী খো খোৱাৰ যোগ্য নাথাকে।
মই তাকে ভাবি আছো এতিয়া কি কৰিব পাৰিম, এতিয়া পানীবোৰো ফিল্টাৰ কৰি খাব লগা হৈছে, বায়ু প্ৰদূষনৰ কাৰণে থাকিব নোৱাৰা হৈছে।
হয়, তাকেইেতো মই শুনি শুনিলো যে এনেকুৱা- এনেকুৱা হৈছে, এ বা মানে মেডিকেলত নিয়া হৈছিল, এতিয়া আনিছেনে নাই গম নাপাও, এনেকে শুন -শুনা পালো মই আৰ তাৰপিছত মই ভাবিলো, ফ'ন কৰি তোমাক সুধিয়েই লও। এ কি হৈছে? আমৰ এ বা অক্সিজেন লগাব লগা হৈছিল নি?
হয়আ। অক্সিজেন লগাব লগা হৈছে। মই অলপ ভয় খাই গৈছিলোঁ যে কি বা হ'ল এনেকুৱা?
হয়, হয়, হেইটো খাব লগীয়া বিষয়ো হয় ন? অ', তাকেইটো হঠাতে যদি হেনেকুৱা হয়! এ ভাল মানুহ এজনে যদি ব চলা ফুৰা কৰি থকা মানুহজনে যদি হঠাতে অসুস্থ হৈ পৰি যায়। তোমাৰ যে চিন্ত- চিন্তা। কৰিবলগা বিষয় হয়তো।
হয়, হয়, এতিয়া আপোনাৰ উম, তেনেকুৱা হ'ব নালাগে কাৰো, আ যিহেতু তেনেকুৱা মানে এইটো ধৰিব নোৱাৰে মানে এনেকুৱা মানে বেমাৰ হৈছে এইটো মা ধৰিব নোৱাৰে যে বায়ু প্ৰদূ সনা কাৰণেও হৈছে বাত আমাৰ বায়ু প্ৰদুষণটো এতিয়া বাঢ়ি বাঢ়ি বহুত বাঢ়ি গৈছে তো এতিয়া মানে আপুনি চাই চিন্তি চলিব লগা হৈছে। আপুনি ক'বাত যদি বাহিৰত ওলাই যায় আপুনি মাস্ক পিন্ধিবল'গা হৈছে।
হয় হয় স হয় নিশ্চিত ভাৱে নিশ্চিত ভাৱে তুমি হয় তোমাৰ মা মানে নিজে তুমি নিজে নিজৰে কেয়াৰ কৰা, তেতিয়াহে তুমি বাচি থাকিবা। নহ'লে এই প্ৰদূষণৰ কাৰণে তোমাৰ কেতিয়া কি হৈ যায় ঠিকে ন নোহোৱা হৈছে ন?
হয় এই
আৰু এই চৰকাৰে এও এই মানে তোমাৰ কোম্পানী বিলাকৰ বিষয়ে মানে বিৰুদ্ধে বা যিবোৰ বা তোমাৰ এই গেছ ওলায় যে ধোঁৱা ওলায় বেয়া বেয়া ধোঁৱা ওলায়, সেইবোৰৰ বিৰুদ্ধে ক ব্যৱস্থা ল'ব লাগে। কিন্তু চৰকাৰে সেইটো ব্যৱস্থা গ্ৰহণ নকৰে।
নকৰে সেইটো সেইটো আপোনাৰ ডাঙৰ ডাঙৰ কোম্পানীৰ বিষয়ে কেনেকে কৰিব পাৰিব! নোৱাৰে। আৰু আপোনাৰ যি হিচাপত গাড়ী এতিয়া হৈছে, আপোনাৰ চবৰে ঘৰে ঘৰে গাড়ী হৈছে এতিয়া। সেই হিচাপত যিমান যাই গাড়ী হ'ব সিমানে প্ৰদূষণ হ'ব।
হয় মই সেইটো অ। ধৰিব পাৰিছো। তুমি যিটো কৈছা সেই। তোহ হয়, কিন্তু এই বিশেষ। সেই কোম্পানী কেইটাৰ বি বিৰুদ্ধে ফাৰ্ষ্ট, মানে প্ৰথমতে সেই। কঠোৰ ব্যৱস্থা লোৱাটো দৰকাৰ। তাৰপিছত তোমাৰ গাড়ী-মটৰৰ পৰাও প্ৰদূষণ নোহোৱা নহয় হয়, কিন্তু এতিয়া গাড়ী নহলেতো।
গাড়ী নহ'লে চলিব নোৱাৰি, হয় এইটো এটা কাৰণ। হয়। বাট এতিয়া আপোনাৰ আমি এতিয়া কিনো কৰিব পাৰিম, এতিয়া খালি আমি বাচি চলিব লাগিব যে আপোনাৰ চব বিলাক ধ্যান ৰাখিব লাগিব, মাস্ক ভালকে পিন্ধে তাৰ পিছত পানীবোৰ উতলাই খায় বা ফিল্টাৰ কৰি খাই তেনেকুৱাই চলিব লাগিব উপায় নাই।
হয় হয় ঠিকে কৈছা, ঠিকে কৈছা। এতিয়া নিজে নি নিজে সাৱধানে থকাতটো ভাল। এই এইটো বেলেগৰ। মানে আশাত তোমাৰ। এ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব, এনেকুৱা হ'ব, ভাল হ'ব, সেনেকোৱা আশা নকৰাই নকৰাই ভাল যিহেতু এতিয়াৰ সময়ত। তুমি কাৰো ওপৰতে আশা কৰিব কৰিব নোৱাৰা। আৰু তোমাৰ কিবা হ'লে। তুমিহে চাব লাগিব। বেলেগে কোনেও নাহে।
বেলেগ কোনো নাই। এই এইটো আপুনি ঠিক কথা কৈছে একদম।
যেতিয়া মানুহক মানে নিজৰ। কাম বোৰ হৈ যায় যেতিয়া আৰু তোমাৰ কথা ভাবি চিন্তি থকা সময় কাৰো নাই ইয়াতে।
হয়, এতিয়া একচুৱেলি আপোনাৰ বাতৰিতো বহুত দি আছে যে বায়ু প্ৰদূষণৰ কাৰণে বহুত মানুহৰে মানে বেমাৰ হৈ আছে।
হয় হয়, মই শুনিছো শুনিছো শুনিছো আৰু দেখিছো আৰু বাতৰিত বিশেষকৈ দেখা পায়ে থাকো, যে সদায় এনেকুৱা কিবা। এটা ঘটনা ঘটি থাকে আৰু বিশেষকৈ সেই। প্ৰদূষণৰ কাৰণে আৰে ওচৰত আ ঘ ঘৰৰ ঘৰৰ ওচৰে পাজৰে সেই কোম্পানীবোৰ মানে এ স্থাপিত কৰিবই নালাগে ন, মানুহ মানুহ বসবাস কৰা অঞ্চলত সেই কোম্পানীবোৰ স্থাপিত মানে কৰাত বাধা দিব লাগে চৰকাৰে, কিন্তু সেইটোতো নকৰে চৰকাৰে।
এক্সুৱেলি ফেক্টৰী বিলাক এনেকুৱা-া সেইটো আপোনাৰ দূৰ জোগাত ক'ত ফেক্টৰী দিব লাগে, য'ত আপোনাৰ বায়ু প্ৰদূষণৰ কাৰণে মানুহে ইমান মানে ইফেক্ট নপৰে সেইটো।
হয় তাকেতো, মই মই এনে কোৱা শুনিছো যে কৰ'বাত খালি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবোৰ হে থাকে। তাতে তোমাৰ মানুহৰ ঘৰ বা সেনেকুৱা ধৰণৰ একো নাথাকে, তাতে খালি কোম্পানীয়ে আৰু-া সেই তোমাৰ ফেক্টৰীবোৰ
হয়, এক্সুৱেলি চৰকাৰে এইবিলাক এলাও কৰিব নালাগে। বাট চৰকাৰে কিয় এলাও কৰে মই সেইটো বুজি নাপাওঁ বস্তুটো।
উম হয়ে, ইয়টো তোমাৰ চৰকাৰৰে লাভ আছে যে। সিহতে টেক্সবোৰ পাই যে, ভাল পৰিমাণৰ টেক্সবোৰ। পায় ন, সেইকাৰণে সিহঁতে মানে লাইচেঞ্চ দিয়ে, বহিবৰ কাৰণে। নহলেতো চৰকাৰে মানা কৰে কোনো কোনোৱে সাধ্য কৰিব নোৱাৰে যে, চৰকাৰৰ অনুমতি অবিহনে কোনোবাই ইয়াতে বসবাস কৰিব পাৰিব
চৰকাৰে তেনেকুৱা অকল ফেক্টৰীৰ কথা ভাবিলে নহব। আমাৰ জনতাৰ কথা যদি চৰকাৰে নাভাবে, তেনেহলে আপোনাৰ তেওঁ চৰকাৰ হোৱা লাভো নাই এক হিচাপত।
সেইটো হয়। তাকেইতো, এতিয়া দিয়াচোন এতিয়া কি হয়, পিছত দেখা যাব। এতিয়া তোমাৰ মাৰ যত্ন লোৱা তুমি অ' খোৱা বোৱা সময়ে সময়ে দিয়া, অ আৰু বাহিৰত ওলালে তুমি বা, এই মাস্ক পিন্ধি ওলাব। কৰিবা
অ, এতিয়া মই মাস্ক কিনিছো চবৰে কাৰণে ঘৰত।
হয়-হয় আৰু তাতে ওচৰত হয়-হয় ঠিক আছে। বাৰু দে মই সেইকাৰণে ফোন কৰিলো কি হ'ল অ, এনেকুৱা শুনাপালো মই ভালে আছে নে-নে হস্পিতেলত তে আছে বুলি ফোন কৰিছিলোঁ খবৰটো লোৱাৰ কাৰণে দিয়া ভাললেব ভাল লাগিল কথা পাতি ঠিক আছে দিয়া অ, অঁ।